হেল্লো
অ' ভালনে, কি কৰি আছা?
আহ ভাল ভাল ভাল, এই ভাত খাই পেলাই উঠিছো।
অ' ভাত কিহে খালা?
এই ভাত দালি তাৰ পিছত আকৌ মাছৰ ভাজি আছিলে তাৰ পৰা চাটনি এটাওঁ বনাইছিলো।
অ'।
অঁ তেনেকে খালোঁ।
মাছ ক'ত ধৰিলে?
এ মাছ হেৰি নদীত ধৰিছিলে কালি, আহ নদীত। কালি অ খুৰাই ধৰিছিলে কালি ৰাতি সেই ৰাতি আক এ এপাক যায় নহয় এনে মাছ চাবলে বুলি। আহ ওলা ওলাইছে ওলাইছে কালি দিনত ৰ'দ দিয়া দে খিয়ে নেকি ৰাতিলে ওলাইছে মাছ। অঁ কালি বোলে যাওঁচোন সেই ম নদী মাছ খাবলে বৰ ধুনীয়া।
ভাল অ খাবলে।
অ সোৱাদটোৱে বেলেগ।
উম, আইতাই বনালেনে ভাত?
অ আইতাই বনালে অ ভাত ভা আএ হেৰি ভাত দালি আইতাই বনালে, তাৰ পৰা আকৌ মাছৰ ভাজি হেৰি ছোৱালীয়ে বনালে।
তাইও বনাব পৰা হৈ গ'ল আৰু ন?
অ হৈ গ'ল হৈ গ'ল। এ ধুনীয়াকে বনাই, ধুনীয়াকে ইয়া মোবাইলত চাই চা তাই কিছুমান হেৰি বনাই ৰেচিপি বনাই থাকে, বনাই বনাই।
ভালেই হৈছে চব শিকিব লাগে।
অ ধুনীয়াকে বনাই বাৰু টেষ্ট টেষ্টকে বনাইছে দেই। উম তাৰ পিছত সেই অ নাই আহা সিহঁতি কাইলৈ আহিব নেকি?
কাইলে।
উম কাইলৈ আহিব হবলা।
অ।
উম মাহী আহিলে আহিবাচোন।
যাম অ।
অ তুমি আৰু বহুত দিন অহাও নাই আমাৰ ঘৰলে।
উম যাম মই এইবাৰ। তাকেহে এতিয়া কি কৰি আছা বহি আছা?
অ এতিয়া এই ভাত খাই উঠি পেলাই বহিছো।
অ অ এতিয়া চব
ক'বাৰ হেৰি অ এই ক জানো ফোন এটা আহিছিলে।
অঁ।
উম উম।
সেই তোমালোকৰ সেই সেইকনত মাটিৰো হলগে ন চবৰে?
অ চবৰে হল চবৰে হল। হেৰি এই এইখিনিতে আমাৰ এই খুৰী এজনী আছে সেই সিহঁতৰ ঘৰৰহে দুডৰা মান বাকী আছে অ।
অ মানুহবোৰ মাটিৰো হ'লগৈ ন প্ৰায়।
হৈ গ'ল হৈ গ'ল অ আমাৰ এইখন পথাৰ প্ৰায় এটাই সিহঁতৰো সেই বোকা চোকা দি থোৱা হৈছে। এই ৰুবহে লাগে আৰু যেনিবা আজৰি।
আমাৰ এই আগফালৰ আজৰি হ'ল।
অ এ তাতে কি হ'ল আজিকালি ট্ৰেক্টৰ হল যে। ট্ৰেক্টৰে মানে অ মানে দুবিঘা তিনি বিঘা এনেকেহে বোকা দিয়ে।
উম। মানে আগৰ হাল বোৱা চিষ্টেম নাই আৰু গৰু নলগাই আৰু আজিকালি।
অ গৰু নলগাই গৰুৱে বাওঁতে ধৰি লোৱা দেৰি লাগে। দুডৰা তিনিদৰাকে দিওঁতে দিওঁতে অ সেইকাৰণে দেৰি লাগে।
লগন হৈ। কৈছে আৰু
অ চব লগত লগত আৰু এতিয়া মুঠতে আৰু দুবিঘা তিনি বিঘা চাৰি বিঘা এনেকে। এতিয়াহে বুকা দিয়ে একদম ফটাফট হৈ গৈছে আৰু মানুহিলাকৰ ৰুই। সুবিধা হৈছে অ। তোমালোকৰ হ'লগে নে ৰুই?
আমাৰ আগফালাৰ খিনি ৰুৱা হ'ল। তাৰপিছত পিছফালে দুডৰা মান আছেগে হবলা। আগফালে অকণ হ'লগে বাৰু।
আমাৰ সেই এ খেতি খতি উঠি গ'ল তাৰপিছত এই কঠিয়া তলি দুডৰা আছে সেই দুডৰাও দেউতাই বোলে বৰষুণ দিলে ৰুয়ে পেলাব লাগিব। আৰু কঠীয়াও আছে কঠীয়াও আছে বোলে। দেউতায়ে ৰুইে পেলালেই ভাল হ'ব বোলে অ মই বোলোঁ হ'ব। তাকেহে আৰু হাঁহ আছেনে তোমালোকৰ?
আমাৰ হাঁহ আছে অ চাৰিটা।
অ আমাৰ আছে আমাৰ পোন্ধৰটামান আছে নহয় তাৰপিছত আকৌ হাঁহজনি আকৌ উমনি লৈ আছে বাৰু এতিয়া
অ আমাৰ মানে সেই ফটো মাৰিবলৈ হেৰি কৰোতে তেতিয়া আনিছিলে
অ
তাৰপিছত এতিয়া আকৌ এইকেইটা এই দিয়ে দিব এই ঘৰত মানে তেনেকে চাবলৈ মানুহ নায়ে যে বৌও চাব নোৱাৰে চাই থাকিব পাৰিলে ভাল লাগি থাকিব পাৰিলে
লাগি থাকিব পাৰিলে ভাল
অ
সেইটোৱে মানুহো লাগে
লাগে অ
উম তাপ চা তোমালোকৰ ছাগলী নায়েই মোৰ ভাগৰ ছাগলীও আছে
অ আমাৰ ছাগলী নাই বাৰু তোমালোকৰ ফাৰ্ম তাত আছাগে নে তাত এতিয়া
অ তাত এতিয়া দাদা দানা পানী দি পেলাই ওলাই আহিলে
অ
অ তাৰ পৰা এতিয়া তাত আৰু লাগিবলৈ নালাগে আৰু মানুহ আৰু এতিয়া দৰকাৰ নাই আকৌ এনে এপাক আৰু ফাৰ্মখনলৈ যাওঁ বুলি কৈ পেলাই এনে চাবগে পাৰি আৰু আৰু এতিয়া ধৰিলোৱা ক তাত মানে কাম নাই আৰু মাত্ৰ দানা পানী দি দিলে আজৰি আৰু
আজৰি অ
অ আৰু তাতে আমাৰ পানীতটো মানে হাতেৰে দিব নালাগে মানে
অ
অ এই চিলটেক্সত মানে অ অ অ চিলটেক্সত পানীটো ভৰাই থলেই হ'ল
অ হয় নেকি
অ সেইটো চিষ্টেম কৰি থোৱা আছে মানে পানী কঢ়িয়াব নালাগে পানীটো কঢ়িয়াওতেহে কষ্ট হয় অ এইটো ওপৰত মানে এইটো ডাইৰেক্ট মটৰৰ পৰা চিল্টেক্সলে পাইপ ফিটিং আছে
অ
তাত চিলটেক্সত পানী অ নি নি নিজে নিজে গম গৈ থাকে অ তাত পানীটো ফুল কৰি ৰাখি দিব লাগে একদম অট'মেটিক সিহঁতলে গৈ থাকিব সিহঁতেক খাইয়ে থাকিবলৈ পাব অ এইটো সুবিধা এইটো প্ৰথম আৰম্ভ ফাৰ্ম কৰওঁতেই লগাই লৈছো তাৰমানে সেইটোত পইচাটো খৰচ বেছি হয় বেছি হলেও মানে ধৰি লোৱা আমি এতি যত তত যাওঁ বোলিলেও গুচি যাব পাৰো মানে সেইকাৰণে
অ অ এতিয়া এনে পানী চানী দিয়াটোহে দিগদাৰ হয় নাই
দিগদাৰ অ দানাটো তোমাৰ ৰাতি কালি আবেলি জেনিবা দি দিলো নহয় আজি দিনটো চলি যাব কিন্তু পানীতো তেনেকুৱা নহয় পানীতো বাচনত দিয়া পানী খাই খতমে কৰি দিয়ে হয় নে নহয় অ এতিয়া এতিয়া এইটো পানী যেনিবা সিহতে হেদাই কৰিব নোৱাৰে আৰু নজমছিল টেক্ত পানী টো ফুল কৰি ৰাখিলেই হ'ল আৰু
অ ভাল সুবিধা আছ এইটো মাজে মাজে দানা দি থাকিব লাগে চাগে
অ দানা তোমাৰ এতিয়া ক নালাগে আৰু দানা এটা জোখত মানে আমি কালি আবেলি দি দিলো নহয়
অ
সন্ধিয়া সন্ধিয়া সন্ধিয়াৰ আগে আগে আমি দানা খিনি দি দিলো তাৰপিছত পিছতে সেই ৰাতিটোও চলি গ'ল আজি দিনটোও দানা চলি থাকিব আকৌ আজি সন্ধিয়া আগে আগে চাৰিটামান বজাত ধৰি লোৱা উম, দানাটো দি দিম আৰু তাৰপৰা আকৌ কাইলৈ দিনটোলৈকে এটাই হয় আহ, দিনটোলৈকে চলি থাকিব।
উম, উম ভালেই হৈছে তেতিয়া।
অ' তেনেকুৱা চিষ্টেমতে দানাটো দিও মানে এ ফুল ফুল বাচনটোত ফুল, ফুল দি দিলে মানে তোমাৰ এটাই কৰিবলৈ সেই টাইম লাগে যে।
উম, উম, ডাঙৰ হৈছে নে পোৱালীবোৰ এতিয়া?
অ', হৈছে, হৈছে আধা কেজি মান হৈছেগে আধা কেজি তিনি পোৱা। ইমান মান হৈছে গে উম উ তাৰপৰা হেৰি অ' ছোৱালীয়ে পঢ়িছে।
অ' ল'ৰা শুলেনে?
ল'ৰাই নুশুলে নহয় মই, মই উঠি অহা দেখি সিও উঠি আহিলে এইয়া
ইহঁতেনো ক'ত নো শুৱে আমাৰ আমাৰ ইও নোশুৱে নহয়।
অ' খেলি আছিলে খেলি থকাৰ পৰা মই মাতি আনিলো দূৰক।
দিনত নুশুৱে।
অ আহি চোন নু শুৱে -নুশুৱে আকৌ শুলেও মই হেৰি নহয় অকমান শকত হ'ল যে
উম আমাৰ একদম হাড়দি ওলাই গৈছেগে এটা
সঁচাকে এতিয়া ছোৱালী মানুহ যে, ছোৱালীজনী অকমান শুৱে কাৰণে অ'। অকণমান হ'লেও উম দেখিব লৈকে হেৰি হৈছে কিন্তু এতিয়া এই ল'ৰাটো অকনো
উ
অকনো নুশুৱে আৰু শুই থাকিলে নো সেই দুষ্টামিবোৰ কোনে কৰিব?
আমাৰ এইকেইটাও ইমান দুষ্ট হৈছেও আমাৰ যে মামাৰ ল'ৰাটোক লগ পালে যে একদম সি যে এতিয়া সেইদিনাখন থাকিব নালাগে আমি লৈ নিদিলো ইমান
অ', এ, ভয় লাগে নহয় আৰু এই দুষ্ট কৰোতে ধেমালি খেলোতে নে ক'ৰবাত
অ' আৰু চাইকেলখন লৈ লৈ ইমান গৈ থাকে সেইটো এটা মেইন ৰাস্তা নহয় জানো পুৰা মেইন ৰাস্তা গোতে
আৰু গাড়ী -ঘোঁৰাগৈয়ে থাকে সেইফালে দি
বহুত ভয় লাগে।
ভয় লাগে, ভয় লাগে পায় আৰু আজিকালি। যিহে স্পীডত চলাই গাড়ী।
উম বহুত ভয় লাগে।
ভয় লাগে সঁচাকে পাই। উম, ত সি এতিয়া কি হ'লে পালে?
সি এবাৰ ফ'ৰলৈ পালে!
অ' ডাঙৰ হৈছেগে আৰু আমাৰ ই এতিয়া ফাইভলৈ পালে আকৌ।
অ' ই ফাইভলে পালে, ই এইখনতেহে পঢ়ি আছে আৰু
অ', অ' ওচৰৰ এইখনতে পঢ়ি আছে।
অ'।
এইবাৰ এম ই, এম ই পাছ কৰিব আৰু
কৰিব অ' পৰীক্ষা হৈ যোৱা নাই নহয় হ'বহে আৰু ইহঁতৰ
অ', হ'ব হ'বহে আৰু
পৰীক্ষা হ'ব হে অ'।
পৰীক্ষা এতিয়া হ'বহে এতিয়া গৰম বন্ধ খোলা পাছতহে হ'ব।
অঁ', -অঁ',। এতিয়া চাহ-তাহ খাবা নে?
অঁ', -এতিয়া ভাত খাই এয়া উঠিছো'হে চাহ আকৌ লাহে-লাহে খাম আৰু। উম' এতিয়া অঁ', -ভাত খোৱা দেৰি। এতিয়া এয়া খাই বৈ উঠিছো হে।
আমিও দেই মা সেই সোনকালে খাই পেলাই গ'ল, তাৰপিছত ভন্টিও খালে আকৌ ভণ্টিও আজি সেই- খেললে যাব যে তাই ৰাতিলৈ ট্ৰেইন আছে। তাই আকৌ খেল আছে তায়ে চব গোটেই কেইটা খেলে, তাৰপিছত দেউতাই গা ধোৱা নাছিলে, দেউতাই মই যেনিবা দেৰিকে- সেই চোৱা কৰি মেলি।
অঁ', -অঁ', -তাকে'হে। তাকে'হে ভণ্টিও হেৰি অ' বৰ ধুনীয়া-ধুনীয়া-ধুনীয়াকে সোৱাবিলাক। মানে ফলাফলবোৰ শুনি আছো যে ভাল লাগিছে পাই।
সেই খেললে যাবলে লাগিব আজি।
অঁ', না-নাম ৰাখিছে বোলো।
অঁ', -দুয়োজনী যাব, এই তোমালোকৰ ওচৰত আহি যাব নহয়।
অঁ', -আমাৰ ওচৰে এওঁ যাব নেকি? অঁ',। এই আমাৰ এইট কে, এইট কে উম'তোমালোকৰ ভণ্টিয়ে মানে অকণ বেছিকে পাৰে।
অঁ', -অঁ', তাই পুৰা হেৰি খেলা পুৰা নেশ্যনেল।
অঁ', হয়-হয়, হওঁক দিয়া পাই আৰু আগবাঢ়ি যাওক পাই।
হয় পাই তাকে'হে। তাৰ কাৰণে এতিয়া শুইছে আৰু।
অঁহ', হয় তো' অকণ শুৱক। অঁ', ৰাতি ট্ৰেইন আছে আকৌ। কেই-কেইটা বজাত আছে ট্ৰেইন?
এঘাৰটাত আছে ট্ৰেইন।
অঁ', এতিয়া এইকণ সময় শুওক।
উমঁ, এইকণ সময়ত অকণমান চবেই শুইছে আৰু অলপ-অলপ।
অঁ', এইকণ সময়ত হেৰি নহয় এনেই থকা হয় যে কাম বিলাক কৰি আজৰি হয়।
কামবোৰ আৰু আজৰি হয় গে অঁ',।
আজৰি হোৱা পিছত অকণমান হে শুবলে মনো যায়। মইয়ো সেই বোলো শুচোন বোলো ফোনতে কথা পাতো।
এইও
অঁ', -সেইটোয়ে।
উমঁ' তাকে'হে, ঠিক আছে দিয়া তেতিয়াহ'লে।
অঁ', -তাকে'হে হ'ব দিয়া। ফোন-চোন কৰিবা আকৌ দেই। অঁ', হ'ব দিয়া।